হেল্ল' কি কৰি আছা কি কৰি আছা?
তোমাৰ এনে আছোঁ তুমি
আছেনে এনে চাহ তাহ খালা?
খালো দিয়া তুমি খালা নাই
নাই খোৱা ৰবা পিছে মই ভাবিছোঁ আজি অলপ বিহুৰ বিষয়ে আমি আলোচনা কৰোঁ
অ নিশ্চয় কৰা কৰা বহুত ভাল টপিক এটা লৈছা তুমি
হয় হয় আৰু আমিতো জানোৱেই ন বিহু আমাৰ প্ৰাণ যে বিহু হৈছে বিহু আমাৰ তিনিটা তুমিতো জানাই কাতি বিহু, বহাগ বিহু ৰঙালী, কাতি কাতি বিহু কঙালী, আৰু মাঘৰ বিহু ভোগালী। আগতে যে এনেকুৱা বিহু আগত আগৰ বিহুবোৰত যেন এতিয়াৰ বিহু নোহোৱা হৈ গৈছে আগতে আমাৰ যিটো ফূৰ্তি আছিল সেইবোৰ যেন আজিকালি নোহ আজিকালি এনেকুৱা হৈছে যেন তাৰমানে সকলোৱে ধৰি লওঁক ডাঙৰ মাছ এটা আনিছে যেন বেলেগক দেখাইছে, এইটো আনন্দ লয় যে আগৰ যে আনন্দবোৰ নোহোৱা হৈ গৈছে তুমি কি কোৱা বিহুৰ বিষয়ে,
অ আগৰ সেই তোমাৰ ফুৰ্তি সেইবিলাক নাই এতিয়া আৰু তোমাৰ চাবাচোন মানে চাবলৈ গ'লে তোমাৰ এতিয়া গুৱাহাটীততো তোমাৰ তেনেকুৱা একোৱে নাই তোমাৰ গাঁৱত যিমান তোমাৰ ভাল লাগে তোমাক গা মই এইটো নকওঁ যে গুৱাহাটীত নাই বুলি কেইবছৰ মান আগৰ লৈকে তোমাৰ আছিলে, আছিলে হা তোমাৰ এই তোমাৰ- এতিয়াতো একেবাৰে নোহোৱা হৈ গৈছে তোমাৰ চাবাচোন তোমাৰ এতিয়া ক'ব গ'লে, তোমাৰ মেজি তোমাৰ সেইটোও কিনিবলৈ পায় ভেলাঘৰ কিনিবলে পায়। মানে এতিয়া আগৰ সেই যে আমি লগ হৈ কিনে যে একেলগে উম ঘৰৰ মানুহ হওঁক বা এনেকে আমাৰ গোটেই কেম্পাচটোৰ মানুহ লগ হৈ যে তোমাৰ ভেলা ঘৰ সাজ ছিলো বা এনেকে মেজি ঘৰ বনাইছিলো সেইবোৰ তোমাৰ এতিয়া সেইবিলাক আমাৰ গুৱাহাটীত চব আৰ্টিফিচিয়েল টাইপ হৈ গৈছে মানে এতিয়া
হয় হয় তুমি একদম ঠিক কথা কৈছা আগতে গৰু বহাগ বিহুৰ কথা কৈছো তোমাৰ লগত আলোচনা কৰিছোঁ অলপ আগতে চাবাচোন গৰু বিহুৰ দিনা আমি আইতাহঁতৰ লগত, ককাহঁতৰ লগত, মামাহঁতৰ লগত আমি পুখুৰীত লৈ গৈছিলো গা ধুৱাব আজিকালি যেন সেইবোৰ নোহোৱা হৈ গৈছে। মানুহ এনেকুৱা হৈ গৈছে, এ গৰু নোপোহো আগতে যেনেকুৱা হন ধৰ আজিকালি তাৰমানে সেইবোৰত ব্যস্ত থাকিব নোৱাৰা হ হৈ গৈছে, দৰকাৰ হানে গৰু- গৰু, ছাগলী নোপোহো ধৰি ল আজিকালি মানুহ কেনেকুৱা, কোম্পানীত কাম কৰিব তথাপিও এনেকুৱা নকৰে। আগতে আমাৰ ঘৰত আলহী আহিলে বহাগ বিহু বুলি ক'লেতো আমাৰ গামোচা বিহান দিয়া হয়। আজিকালি যেন সেইবোৰ নোহোৱা হৈ গৈছে কিনি আনিব গেঞ্জি কিনি আনিব আগতে আইতাহতে আমাৰ ঘৰতে কাপোৰ ল, লগাইছিল সেই বিহান দিছিল সেই সেনেকুৱা বোৰ আজিকালি নোহোৱা হৈ গৈছে নে কি কোৱা তুমি?
কথাই কৈছা সেইবোৰ এক মানে লাহে লাহে বস্তুটো একদম নোহোৱা গৈ আছে
হয় আৰু মই ভাবো কি কিন্তু পাহৰি যাব নালাগে বিহুটো আচলতে আমাৰ উশাহ এটা প্ৰাণ আমাৰ আমাৰ যেন বিহু বুলি ক'লে কি কম ক'বলৈ ভাষা নাই বিহুৰ কথা আৰু সকলোৱে হয় হয় আৰু বাহিৰৰ মানুহও জানে যে অসমত বিহু বুলি ক'লে এটা কেনেকুৱা হয় আৰু আজি দেখা পাইছো যেন বাহিৰতো প্ৰদৰ্শন কৰে কিন্তু বিহু
অ তোমাৰ ফৰেন কানট্ৰিটো তোমাৰ এইবিলাক যোন যোন থাকে অসমীয়া মানুহ তাহাতেও তোমাৰ এইবিলাক এই মানে বিহু পাতে তাতে আমাৰ ধুনীয়াকে বিহুতো আমাৰ ধুনীয়াকে এষ্টাব্লিছ কৰিছে তাতে দেখুৱাইছে বাহিৰাৰ মানুহক যে আমাৰ অসমত এনেকুৱা বিহু হয়। আমাৰ এইটো কালছাৰ আছে।
হয় হয় আৰু চাবচোন আগতে এনেকুৱা আছিল যে বহাগ বিহু সাত বিহুৰ দিনা আমাৰ এশ এবিধ শাক শাক খোৱা হয়। সেইবোৰ যেন আজিকালি নোহোৱা হৈ গৈছে। আৰু কল পচলা হাই হেলে। কল পচলা হায়, হেলেচি হায় সেইবোৰ নোহোৱা হৈ গৈছে আজিকালি। আজিকালি যেন পাবলো নোহোৱা হৈছে। এনে প্ৰকৃতিও যেন মিলি গৈছে সকলোৰে লগত, যেন পচলা পাবৰো নোহোৱা হৈছে হেলে ছিও নোহোৱা যে সেনেকুৱা সান হৈ গৈছে দে কি কোৱা? নে কি কোৱা?
লাহে লাহে লাহে নোহোৱা হোৱাই ভাল।
তাকেইটো আৰু চাবা চু ন আগতে কেনেকুৱা কাতি বিহুৰ কথা কৈছো। যেনেকুৱা কাতি বিহুৰ দিনাখন আমাৰ ঘৰ চোতালত তুলসীৰ তলত চাটি দিয়ে তাতে ঠগি দিয়ে আৰু আমাৰ গাঁওৰ ওচৰ -চুবুৰীয়া হওক, গাঁৱৰ সকলো ল'ৰা- ছোৱালী লগ হৈ নৈবদ্যচৰ কৰা বুলি কয়। আমি নৈবাত চুৰ কৰিব যা, সকলো লগ হৈ আহো। সেইবোৰ যেন নোহোৱা হৈ গৈছে আজিকালি নে কি কোৱা?
এইবিলাক নাই আগতে আমিও কৰিছিলো কিন্তু এতিয়া তোমাৰ এই মোৰ ভাগিন হওক বা এনেকুৱা, সেহতি এইবিলাক বুজিয়ে নাপায় এইবিলাক কি হয়? কি নাই এইবিলাক
হয় হয়। হয় আৰু চাবাচোন আগতে আমি কাতিৰ বিহুত আমাৰ মাহঁতে আৰু নাৰিকলৰ তলত, তামোলৰ তলত চাটি দিছিল, তাতো ঠগি দিয়ে, তাৰপৰা তাৰ মানে ঠগীখন চুৰ কৰিহে লৈ যায় তেনেকুৱা আছিল আৰু আজিকালি চাবা চাটি সৰু যেন তাৰমানে কিনি আ আনো যে আমি নিজে ঘৰত যোগ্য কুমাৰবিলাকে বনোৱা সেই ছাতি নহয়। যেন যোনে যি পাইছে যেনেকে বনাইছে সেই ৱা ছাতিহে যেন আমি কিনি আনো, তেনেকুৱা হৈছে নে কি কোৱা?
তোমাৰ পথাৰত যে আকাশ বন্তিবোৰ লগাই। তোমালোকৰ তাতে কেনেকে হে লগায়?
অ আমাৰ ইয়াতো লগাই বাৰু, আ পথাৰত ধৰি লও মাহঁতৰ লগত আমি গৈছিলো আগতে এতিয়া আমাৰ খেতি নাই, আগতে আমি গৈছিলো তাতে কল কলৰ হেৰিৰে মেৰিয়াই তাত ছাতি দিয়ে বা ঔ ঔ অৰ অঔ তাৰ পৰা ঔ হেৰি কৰি পেলে তাত ছাতি দিয়ে তেনেকুৱা আহা না চি, আজিকালি বিচাৰে এনে ৱা নোহোৱা দেখা নোহোৱা হৈ গৈছে আৰু কেনেকুৱা আছিল। আমাৰ ইয়াত কয় এনেকুৱা হান যে কাতি বিহুৰ দিনাখনে ৰব ৰবাব টেঙা দিয়া হয়। ৰবাব টেঙা তাৰমানে সেইদিনাখনৰ পৰা আৰ ৰবাব টেঙা খাব পৰা যায় আৰু তাৰমানে। তেনে- কোৱা হন। আমি পথাৰত বহি সকলোৱে একেলগে ৰবাব টেঙা খাও বিহুৰ দিনা তেনেকুৱা আছিল।
অ তুমি ইটো কথা কওঁতে মনত পৰিল। আৰু তোমাৰ হেৰি যে আগতে বহাগ বিহু নাহালেকে তোমাৰ ফেন লগাব নেপায়। ফেন লগাব নালাগে কিন্তু আজিকালিটো এইবিলাক নামানেই কোনো।
সেইগিলা সেইবিলাক নাই আজিকালি।
ব তোমাৰ বিচনীৰ বাঁহ ল'ব নালাগে, বহাগ বিহু নাহালৈকে।
ঠিক কথা কৈছা আৰু চাবাচোন গৰুৰ বিহু বিহুৰ দিনা গধূলি কি কৰে আ ৰা এই সেই বহুত কিবা কানি যে ধোঁৱা দিয়ে। বিচনি দি বিচি দিয়ে। যে সেই দিনাৰ পৰা আৰু বিচনী জুৰি জুৰিব পাৰি আৰু তাৰমানে। তেনেকুৱা ধৰণৰ আছে। আৰে দীঘলতি মাখিলতি এইবোৰ দিয়ে নে কি কোৱা?
অ অ আৰু তোমাৰ বহাগ বিহুত যে এই যে হুচৰি বিলাক যে গাবলে আহে।
হয়, আ আগতেতো বহুত বিহু মুকলি বিহু আছিল। আগতে মুকলি বিহু এইবিলাকো যেন আজি কালি লাহে লাহে নোহোৱা হৈ গৈছে।
নাই একদমেই নাই। এইবিলাক বহুত মানে আ এটা স্মৃতি হয় এইবিলাক, আজিকালি যুগৰ মানে ল'ৰা -ছোৱালীবিলাক এইবিলাক কে তেওঁ বুজি নাপায়।
হয় হয়, আ আৰু চাবাচো তুমি ভোগালী বিহুত আমাৰ উৰুকা দিনা মাছৰ তানো মাছ আজিকালি এনেকুৱা হৈছে যে আমি বাহিৰৰ বজাৰবোৰহে চাব যাওঁ, বেলেগত বজাৰ চাব যাওঁ। এই মাছৰ বজাৰ চাই আহোঁ কিন্তু আমি সৰু থাকোঁতে এনেকুৱা আছিল, আম- গাঁৱৰ সকলো ডেকা এ তাৰ মানে সকলো ধৰি লওক খুৰা হওক মামা হওক। সকলোৱে লগ লাগি তাৰমানে ৰাজহুৱা পুখুৰীত মাছ মাৰি সকলোৱে ভাত ভগিয়াই লৈ যায়। তেনেকুৱা সেই ফূৰ্তিবোৰ অলপ বেলেগ সেই ফূৰ্তিবোৰ বেলেগ আছিল নে কি কোৱা।
হয় হয়। মা বা এনেকে ককা আইতাৰ লগত সাধ- ধৰি কেনে পুখুৰী পাৰলৈকে যাও কোনে কিমান ডাঙৰ মাছ এ উঠাইছ- সেইবিলাক চাও এতিয়া নাই এইবিলাক।
হয় আৰু আৰু চাবাচোন। সেই মাছ আনি পেলাই সকলো তাৰ মমানে ভ ভাগ ভগাই দিয়া হয় আৰু খাই পেলাই তাৰ পিছত। ৰাতি মেজিৰ তলত সকলোৱে লগ বন্ধু খানা খোৱা আজিকালি যে তেনেকুৱা আ হৈছে মাক দেউতাকে ল'ৰা ছোৱালীবিলাকক যাব নিদিয়ে লগ বন্ধু লগ হ'ব নিদিয়ে। এ নালাগে বেয়া হ'ব ল'ৰাটো লগ বন্ধুৰ লগত লগ হব নালাগে। তেনেকুৱা হৈ গৈছে নে কি কোৱা? সেনেকুৱা আচলতে হব নালাগে নে কি কোৱা? দে কি কোৱা? আৰু আৰু এনেকুৱা আৰু কেনেক- এনেকুৱা হৈছে আগতে আমি তাৰমানে মেজিৰ তলতে ৰাতি শো আমি ঘৰত নাহোৱেই তাতে তাৰ মানে খানা খাও যেন সেইবোৰো আজিকালি নাই। আজিকালি মেজিত তুমি কলাই কিনি আনিব পাৰি মেজি। আগতে আমাৰ কিমান দিন আগৰ। কিমান দিন আগৰ পৰাই যেন হেৰি হৈ আছিল, আমাৰ বহুত প্ৰস্তুতি চলে খেৰ অনা। নাৰা কল চনি আনা সেইবোৰ আজিকালি যেন সেইবোৰ মানে মাক দেউতাকও যাব নোদে ল'ৰা ছোৱালীক। কে কি কোৱা?
নিদিয়ে এইবিলাক ধুনীয়াকে তোমাৰ পথাৰত একেলগে ৰাতি আছ- ছিলো গান চান লগাইছিলো এইবিলাক এতিয়া এইবিলাক নাই।
হয় সেইবোৰৰ কাৰণে কিন্তু আমাৰ বহুত পিছ পৰি গৈছে নেকি।
অহ।
আচলতে ভুল আমাৰে বেলেগৰ নহয়। ভুল আমাৰে আজি তুমি কোৱাৰ দৰে মই কোৱাৰ দৰে সকলোৰে যদি মনৰ ধাৰণা বিলাক একে হলা হয় নে কি
তাকে নাই কোনে নুবুজেই এইবিলাক
হয় আৰু আৰু চাবাচোন তুমি আমি ডাঙৰে সৰুক সেৱা প্ৰণাম কৰে আৰু বিহুত সকলো আমি ওচৰ চুবুৰীয়া আই আই পুৰা বৰদউতাহঁতৰ ঘৰত গৈ আমি সেৱা কৰা সেইবোৰ নিয়ম আজিকালি নোহোৱা হৈ গৈছে নে কি কোৱা?
অহ
আৰু সে আমি মাঘৰ বিহুত দুমাহী যেনে আমাৰ আমি মাতো মন্দিৰত প্ৰত্যেক বছৰে আমি মন্দিৰত যাওঁ সেইবোৰো যেন আজিকালি। সেইটো গৈছে আমি নোযোৱা হৈছো যেন পৰিস্থিতিৰ লগত আম- সংঙোৰ খাই গৈছো তেনেকুৱা হ আৰু আজিকালি চাবাচো তুমি গামোচা গামোচ- কিট হৈ পৰিছে যেন আমি আগত আগৰ আইতাহঁতে বোৱা গামোচা দৰে যেন নোহোৱা হৈ গৈছে নে কি কোৱা?
ঠা ওলাইছ-
হয় কিন্তু আমাৰ সেই গামোচা সেই গামোচাত। তোৰ দৰে নহয় কিন্তু তুমি চাবাছো হয় নে নহয়।
আৰু সেইটো তোমাৰ কিছুমান জেগাত তোমাৰ একচেপ্টটো নকৰে সেই গামোচাটো।
হয় হয় হয়। আৰু কেনে আৰু কেনেকুৱা হন হয় আমি যে নিজেই তাৰমানে কি ক'ম আৰু নিজে নিজকে যেন বহুত তলৰ ফালে লৈ গৈছো সেনেকুৱা আন মনৰ ভাৱ হয় হয়নে? হয়নে?
তোমাৰ লাহে লাহে তল পৰি যাব চাবাচোন
হয় কিন্তু তুমি চাবাচোন ধৰি লও এখন বিহুত এখন ফাংচন পাতিলে ফাংচনখন চোৱাৰ কাৰণে কিন্তু হেঁপাহ বহুত আছে কিন্তু যোনবিলাক আমাৰ পৰম পৰম্পৰা সেইবোৰ যেন ধৰি ৰাখিব পৰা নাই কিন্তু ফাংচন খন চবৰ কাৰণে যে ঘৰৰ সকলোবোৰ ওলাই গৈছে হয়নে
হয় হয়
পিছে আৰু কেনেকোৱা হ নহয় আম আমাৰ ইয়াত তাৰমানে কেনেকোৱা হল হয় বিহুৰ দিনা তাৰমানে নানা ধৰণৰ খেলো পাতে বিহুত আজিকালি কিন্তু খেলবোৰো ন নাপতা হৈছে এ মানুহ তাৰ মানে ব্যস্ত তা বহুত হৈছে এনেকোৱা হণ হৈছে যে আমি আপোন জনকে পাহৰি গৈছো আপোনজনৰ প্ৰতি তাৰমানে সময় নোহোৱা হৈ গৈছে এনেকোৱা হৈছে তুমি কি কোৱা
তাকে
অ অ তাকেইতোন আৰু আচলতে তেনেকোৱা হ'ব নালাগে আমি আমাৰ সংস্কৃতিক আমি জীয়াই সদায় ৰাখিব লাগে মই সেইটোয়ে ভাবো তুমি কি ভাবানো বাৰু কোৱা
আমিয়ে নিব লাগিব আৰু কোনেনো হেৰি কৰিব এতিয়া
হয় আৰু মই ভাবো তোমাৰ মোৰ মনত ধান লোৱাৰ দৰে সকলোবোৰে সকলোৰে যাতে তেনেকোৱা ধাৰণা আহক তেতিয়া হয়তো আমি বহুত আগবাঢ়ি যাম নে কি কোৱা আৰু পিছে আজি তোমাৰ পিছে আজি তোমাৰ লগত কথা পাতি বহুত খিনি শিকিলো নজনা কথা ভাল লাগিল তোমাৰ লগত কথা পাতি
দিয়া ৰাখিছো এতিয়া ধন্যবাদ উম